আহ বৰমা, কি কৈছে
এ আছো ভাত পানী খাই পেলাই অকমান জীয়াইছো।
অ
বেছ নদ বোগ লৈ আছ আৰু
উম হে আপোনালোকে অ কওক
আ তোমালোকে খালা?
অ আমি খাই পেলাই এতিয়া বাচন কেইটা ধুব লৈছো মই।
আহ অ
হেৰি আপোনালোকে বোলে মাজুলীলৈ গৈছিলে
অ গৈছিলো দিয়া আহ হৈছে এসপ্তাহ মান
অঁ
আহিল লগৰ চাই কৰি গল ল সেইদিনাখন গৈ পেলাই আমি হেৰিত থাকিলোগৈ প্ৰথম দিনা গৈ পেলাই এইয়া লেতেকু পুখুৰী যে মাধৱদেৱৰ জন্ম হৈছে যে
আহ অ
মাধৱদেৱৰ জন্ম হোৱা সেই তাত থাকিলো গৈ পুখুৰীত তাৰপিছত পিছদিনাখনন গৈ পেলাই মন্দিৰ চালো পদুমণি আই থান চালো তাৰ পিছত বাসুদেৱ মন্দিৰ চালো
উম
াই পেলা উম হেৰি পালো মাজুলী পালোগৈ আমি বাৰটা এটা মানত
অ
তাৰপিছতে তাতে খাই বৈ লৈ ভাত পানী আৰু হোটেলতে খালো সেইদিনাখন নবনালে ৰাতি লৈ বনাই সেয়া তাৰপিছতে পৰিয় খাই লৈ পেলাই তাৰপিছত হেৰি চালোঁ আৰু কেইটামান থান আছে নহয় তাত সত্ৰ কেইবাখনো বহুত সত্ৰ আছে সেই সত্ৰ বিলাক চালো কেইখনমান চ পেলাই ব্ৰহ্মপুত্ৰ পচ চালু
অহ। কিমান জনমান হৈছিলে?
আমি বিশ জন মান গৈছিলোঁ।
অহ।
তাতে যে মুখা শিল্প আছে যে। মাজুলীত মুখা শিল্প আছে নহয়, সেই মুখ- খা শিল্পও চালোঁগৈ। ম হেৰি বনোৱাবিলাক কেনেকে বনাইছে কি কৰিছে। তেখেতে একে ধুনীয়াকে- আমাক দেখুৱাই দিছে কেনেকে মাটি গলে, কেনেকে বনাই। সেইবিলাকো দেখুৱাই দিছে ক ধুনীয়াকে ধৰি হেৰি হয়, কৰি থকা বিলাক নু- তি বিলাক
উম। হেৰি এয়া, ইয়াৰ পৰা কিহত গৈছিলে? বাছ-চাছ লৈ গৈছেনে নে-
অহ, আমি ট্ৰেভেলাৰৰ লৈ- গৈছিলোঁ
অহ।
কৰি
অ কিমান দিনমানান থাকিলে?
তাত আহা যোৱা চাৰিদিন হ'ল।
মানে সেইখনতে ঘূৰিছে আৰু, তাত বেলেগ গাড়ী লোৱা-
উম বেলেক গাৰি লোৱা নাই, অহ। খানতে গৈছোঁ, আমি লখিমপুৰ হৈহে গৈছোঁ যে। লখিমপুৰ হৈ গ'লে- ধৰি লোক, ব্ৰহ্মপুত্ৰ পাৰ হ'ব নালাগে নহয়।
অ'।
তেতিয়া গাড়ী দিয়ে গৈছোঁ তালৈকে, তাৰ‌ পিছত সেই গাড়ী- খনে গোটেই ঘূৰাই লৈ ফুৰিছে।
অ'।
যদি ব্ৰহ্মপুত্ৰ পাৰ হৈ যোৱা হয়, এই পাৰে হেৰিতে যোৰহাটতে তেতিয়া থৈ যাবলগীয়া হ'ল হয় গাড়ী। খন, ম হেৰি তাৰপৰা ডাঙৰ গাড়ী নি য়ে
অ', সেইটো হয়, অ'।
সৰু সৰু কাহঁ বিলাক নিয়ে আৰু ডাঙৰ গাড়ী ইটা যোৰহাট এটা থ'ব লাগিব। সেইকাৰণে আমাৰ লগ শিম্পহ গলগ
অ'। আকৌ গ'লে আমাকো হেৰি কৰিব আৰু এতিয়াে লগ ধৰিব আৰু আমিও মানে যাবলৈ মন আছিলে মাজুলীলৈ।
অ'। এ, তেনেকে ঘপককে যোৱা গ'ল যে। তেনেকা মানুহ ঠিক নহলে আমাৰ তেলৰ মানুহ খিনিয়ে ঠিক কৰিলে আৰু। আগতে এবাৰ গৈছ ছিলো আগতে আমাৰ গাঁৱৰ মানুহ গৈছিলে।
অ'।
সেই বাৰু সেই লখিমপুৰ ঘৰত এতিয়া আল বাচনিছিলে
অ'।
তাৰপাছ সেই তাত গ'লো মাজুলীকে ডাইৰেক্ট মাজুলী ইয়াতে ছটাত উঠিছো। তাত গধূলা ছটা বজাত পছো গৈ মাজুলী এই যোৱাবাৰ যাওঁতে
অ'।
তাৰপা তাত দুদিন থাকি সতক চালো এইবাৰ চোৱা কেইখনো বেলেগ সেইবাৰ চোৱা কেইখনো বেলেগ। সাতগখন চোৱা নাই আওঁ।
তাত বহুত সত্ৰ আছে ন'।
আছে।
উম।
তাৰপিছত চ ডিব্ৰুগড় গ'লো ডিব্ৰুগড় সেয়া জগন্নাথ মন্দিৰ চালো
আহ
তমাল ক ঘ চাননত আল
নাই আমাৰ হেৰিয়ে দেউতাই নিনিয়ে আৰু মানে নিনিয়ে মানে ভাবাই নহয় গৈ যাবলৈ সময়ে নহয়গৈ নিমিলেগৈ মানে
আহঁ
যাব পাৰো কিন্তু সে নিমিলে আমাৰ বৰমা গৈছিলে মাজুললৈ এ আমাৰ ওচৰ আইতােইজন মমান গৈছে সেই তেনেকে চবতে গৈছে বমাহতটো এ সত্ৰ চালেগৈ
অ
আমাৰ যোৱা নহল আৰু মানে ঘৰৰ পৰা যোৱা নাই যে তেনেকে মানে মানুহ এনেকে হেৰি কৰিহে গৈছে উ মানে মাইকী মানুহ কেইজন মানহে গৈছে
অ
অ অকলে অকলে কেনেকেনো যাওঁ!
অ দেউতা মাক হলে যাব পাৰিবা লগতে
জতা মাহত গ'লে যাব পাৰিলো হয় আকৌ এতিয়া মাও যাব নোৱাৰে দেউতা স্কুল তলাছে যে
আহ
সেইটো কাৰণে আকৌ ভন্টিও কলেজ আছে তাইও সেই কলেজত যাব লাগে সেইকাৰণে যোৱা নহয় আৰু
উ
এনে এয়া ফেৰীত উঠিবলৈ মন আছিলে মানে এবাৰ এবাৰ ফেৰীত উঠি যাবলৈ
অ মোৰ মন আছে কিন্তু ফেৰীত উঠিব পোৱাই নাই ফেৰীত উঠি দুইবাৰ লখিমপুৰ হৈ গলো যে তাৰপিছত বোলো ফেৰীত উঠিনো কেনেকুৱা লাগে চাও বুলি ভাবিয়াচোন কি হয় আকৌ এবাৰমান যাম আৰু ফেৰীত গল হেৰি উঠাকে
অ সেইখন মানে নাই প মো নাই পোৱা তাকে দেখি থাকো যে টিভিয়ে চিভিয়ে দেখি থাকো
ভাল লাগে ক ন
কা গাড়ী চাাৰী সে উঠাই লৈ যায় মানুহো যায়
উম আমি চাই আহিলো গৈ সেয়া উঠিবা নাপালো আৰু
উম আকৌ হেৰি যায় আকৌ ব্ৰহ্মপুত্ৰ বেছিকে বাঢ়ি আহিলেও ফেৰীত যাব নিদিয়ে বোলে
উম এতিয়া চলি আছে
অ এতিয়া পাৰিব নেকি কি এতিয়া ৰ'দ দিছে নহয় শুকাব এতিয়া অকমান
অ উম এই বাৰিষা দিনত অলপমান দিগদাৰ হয় চাগে আকৌ যে ব্ৰহ্মপট দলং খন বনাই আছে নহয় তাতে মাজুলী লে যোৰহাত তাৰপা একে মাজুলী লৈকে
অ বহুত দীঘল ন সেইখন
বহুত দীঘল হ'ব সেইখন সেই চাই আহিছো সেইখনো আধা হৈ আছে আৰু মানুহৰ কাম কৰি আছে এই শুকান চাইডে কাম কৰি আছে পানী মাজত িন কোৱা নাই অ
উম
সেও চালো গ আকৌ ভুল এবাৰ মমান যোৱালৈ ওপৰেদি যাব পাৰিমা আৰু ন
অ তেতিয়া দলঙ যাব পাৰিব
উম
কিন্তু সয়া তেতিয়া ফেই যোৱা নহব দলঙ দি ওি গলে
অ সেই যা নহবা ফেই ৰধিবা নবা প চাগুৱোৱা উম উ উমনন্দ যাম ম উমানন্দ ন
আহ কেতিয়া যাব
উম ভাবি আছো এতিয়া কেতিয়া আকৌ বাৰিষা চিজনত আমাৰ যোৱাই নহয়
উম
স্কুল বন্ধ থাকিলে যাব পাৰো সেই সময়ত আকৌ বাৰিষা হয় ন
অ সেই তেনেকুৱা অ আৰু গৰমো এতিয়া এতিয়া যতিয়া জুলাই মাহত যায় এতিয়া কিমান গৰম
উম বহুত গৰম গৰমত আকৌ ফুৰিব যাব দিগদাৰ লাগে যে
ভাল নালাগে কিবা গা চা বেয়া লাগি থাকে তে গৰমতে
ঠাণ্ডা দিনতহে ফুৰিব যাব ভাল লাগে গে ন এতিয়া গৰম দিনত ঠাণ্ডা ঠাইলৈ যাবা লাগে ন
অ এই ঠাণ্ডা এই শ্বিলং তেনেকে অৰুণাচল চ ন জেঠাইত যাব পাৰি হ তাত গলে উম তাত গলেহে দূৰ হয় আৰু অলপ
আহ দুৰ হয়
উম আৰু অলপ দিন
শ্বিলংত
অ
যাবছ গমলে শ্বিলঙত গলো তাৰপিছতে এইবাৰ এতিয়া ভাবিছো কত যাওঁ দাৰ্জিলিং যাওঁ নেকি আৰু
অ
মনত ভাবি আছো
উম
কেইবাৰমান চাই আহোগৈ মই গৈ পোৱা নাই তোমালোকে গৈছা নে এক্সকাৰচনত গৈছা
নাই নাই আমাৰ হেৰি ইমান দূৰতে নিনিয়ে এ ওচৰতে এনেকে তেজপুৰ অ মানে নে ওচৰৰে পাজৰে জেগা খিনি আৰু ওচৰ পাজৰে সেইখিনি জেগা আছে সেইখিনিতে এনেকে হেৰি চেৰি দেখুৱাই অ মন্দিৰ চন্দিৰ বা চাইন্স মিউজিয়াম তাৰপিছত কলাক্ষেত্ৰ আকৌ এ হেৰি অ যোৰহাটৰ এখন হেৰি আছে নহয় কৃষি বিশ্ব বিদ্যালয়
অ
অ সে সেইবিলাক দেখুৱাই আৰু অ কিন্তু হেৰি এনে মানে ইমান দূৰত নিনিয়ে এনেকে দাৰ্জিলিং চাৰ্জিলিং এবাৰ অৰুণাচল যোৱাৰ কথা ভাবিছিলো কিন্তু এই সেই লগ ৰ ল'ৰা ছোৱালী নেযাও নেযাও কে থাকে আৰু আৰু তাত গলেতো অলপ পইচা বেছিক
পইচা বেছিকে লাগিব আ কচোন চবকে পঠিয়াবও নোৱাৰে ন ল'ৰা
অ আকৌ হেৰি যে উম মানে ল'ৰা ছোৱালী যদি কমাই যায় তেতিয়া আকৌ পইচাটো আৰু বেছি হৈ যায় মানে অ তেতিয়া আকৌ ইমান পইচা দিবও নোৱাৰিবন্হাপতক ক
উম
যোৱা ন নহলা এই হেৰিয়তে নগাঁওতে চপা নলা বুলি একন জেগা আছে
উম
হেৰি এনেকে জলপ্ৰপাত এটা আছে আৰু তাকে চালোগৈ
অ তালৈকে নিশ
অ তালক কে নিছে আৰু বাছতে গৈছোঁ আৰু অ বেছি ল'ৰা ছোৱালী নাই আমাৰ হেৰি আৰু মেজৰৰ'ৰা ছোৱালী খিনি গৈছো
অ মেজৰ খিনিয়ে নিয়ে
অ ছাৰ এজন গৈছে আৰু অ তাকে চাই পেল আহিলোোগৈ আৰু
যোগাঠিত মেজৰ ললে দুৱলৈকে নিয়ে নেকি
অ অ তাত যোগ্ৰাফিল মাজললে বহুত দূৰলৈকে নি এইবাৰ এয়া আমাৰ লগৰে মানে ছোৱালী কেইজনী মানে যোগাফি লৈছে
উম সে ন ছিকিম দাৰ্জিলিং লৈ যায়
এা সহতক ছিকিমৈছে
আহ নে সিহত
একদম ইমান দূৰলে মানে বেয়াও লাগে আমাক নিনিয়ে কিন্তু আৰু সিহঁতৰ হেৰি যে ল'ৰা ছোৱালী বহুত যে আমাৰ মানে এই হিন্দীৰ ইমান ল'ৰা ছোৱালী নাই
আহ
মানে হেৰি যে এই প্ৰেক্টিকেল চাবজেক্ট প্ৰেক্টিকেলত মাৰ্কচ বহুত পাই যায় সেইকাৰণে বহুতে লয় মানে জগ্ৰাফি উম সেইকাৰণে হেৰি ল'ৰা ছোৱালী বেছি কাৰণে সিহঁত পইচাটো চাগে ইমান বেছি হোৱা নাই মানে বেছি হৈ হৈছে নহ এজনী ছোৱালীয়ে কৈছিলে ছহেজাৰ মান গৈছে বোলে
অ
তাৰ পিছত হেৰি সেয়াাই তেনেকে সিহঁত ছিকিম পালেগৈ আৰু
অ' যা
উ হ'ব দিয়া অ ৰাখিছো দিয়ক অ আপুনি ৰেষ্ট কৰক অলপ অ অ ৰাখিছো দিয়ক
উ